শুনা পাইছা?
অহ শুনা পাইছোঁ।
অ অ কোৱা আছো ডিউটিতে আছো।
হয় নেকি ভাত চাত খালানে?
খালোঁ।
হয় নেকি কি খালা আজি?
আজি মাছ খালোঁ আজি।
হ আ টিফিন লৈ আহিছিলা নে?
অ টিফিনে লৈ আনো কেতিয়াবা নহলে অ বাহিৰত খাই লওঁ আৰু।
হয় নেকি অ ঠিকেই হয় ঠিকেই অ বাহিৰত
এই তয়ে আৰু বাহিৰত ইমান কিমান খাবা আৰু বাহিৰত বাহিৰত খোৱা ইমান ভাল নহয় ন।
অ, সেইটোটো হয় বাৰু। বাহিৰত খোৱা ইমান ভাল ন
নহ'লে আৰু খাই দিওঁ আৰু।
অ, বাহিৰত তোমাৰ ইমান ভাল নহয় ন? ঘৰৰ নিচিনা
সেইটো হয় জান, ঘৰৰ লাগিলে ইমান টেষ্ট নহয় কিন্তু ভাল একচি বাহিৰত কিন্তু ভালে হয়।
উম, হয়। তাটো ভাল তোমাৰ গেছ- চেছ নহয়, বাহিৰতো তোমাৰ ইমান হাইজেনিক থাকে নে নাথাকে সেইটো কথা চাফাত
এইটোৱে আৰু আজিকালিতো চবৰে কমন বেমাৰ গেছ। তাৰপিছত গেছে বেছিভাগ চবতে, যাকে সুধা গেছ।
উম। আৰু তোমাৰ গেছত এইটোয়ে আৰু তোমাৰ চাফা তাফাকে বনাই নে নবনাই খানাবোৰ সেইবোৰ বেয়া লাগে ন এনেই মই
হয়, অ। যিমানে ভাল, যিমানে ভাল হোটেলত কিয়নো হয়। ইমান চাফা নহয়, ঘৰ দৰেটো চাফা নহ'ব।
অ- অ, ঘৰৰ দৰেটো চাফা নাথাকে। তি মানে, উম। নাই- নাই বাহিৰত নাই, ঘৰতে মানে বহুত গৰম ন অলপ ফেনৰ তলত বহি
অ, আতচ্ছা, আতচ্ছা, আজি যোৱা নাই কতো?
শুনি এনেই বৰষুণ চৰখুন নাই। সেন দুপৰৰ গৰমত এনে ঘৰত আছোঁ। আৰু এনে- এনেকুৱা, এনে- এনেকুৱা গৰমত ঝৰ্ণা- চৰ্ণা যাবৰ কাৰণে ভাল লাগে ন?
উম, এইটো হয়, ঝৰ্ণা গলেটো ভালে।
অ, তোমাৰ মানে ঝৰ্ণাবোৰ আছে নেকি? তেনেকুৱা ভাল ৱাটাৰ ফ'ল।
ভাল ৱাটাৰ ফ'লতটো লাষ্ট ইয়াৰ গৈছিলোঁ। এটা কি নাম আছিল। পাৰ হৈ গ'লো। এইফালে আহি এ কি কয়, বিহগুটি এফালে দি সোমাব লাগে যে, এটা ফিল্ড পাই যে। ড এছ এল ফিল্ড যে, এইটো ফিল্ডটো পাৰ কৰি।
হয় নেকি, সেইপিনে ঝৰ্ণা আছে নেকে?
উম, ভিতৰত আছে ঝৰ্ণা এটা। হে এবাৰ গৈছিলোঁ লগৰ লগত। বাপৰে পাঁচ, চয়টা মান গৈছিলোঁ। ফটকে ফৰেষ্টৰ কেইটা আহি গৈছে, চব দৌৰিছোঁ, চবে দৌৰিছোঁ।
হয় নেকি? মই
তাৰ মানে, তাতে। তাতে বহুত মানুহে শুইছে, হা উম, মানে পাহাৰৰ ওপৰৰ পৰা মৰিছে ন, এইটো কাৰণে মানে ইলিগেল। যাব নিদিয়ে আৰু।
অ', অ', আহিছে অ', মানে অ', এতিয়া- এতিয়া যাব দিয়া, আগতে মানে সেইটো সেইটো আমাৰ ওচৰত পৰে ন, মানে এটাৰ অ'।
পিছতে গ'ম পাইছোঁ, মই ভাবিছোঁ নালাগে দিয়া আৰু যাব।
হয় নেকি? মাদাৰটো আমাৰ ঘৰৰ কাষতে হয়, তুমি জোনটো ক'লা সেইটো বন্দা পানী হয়। এইটো মাদাৰটো তোমাৰ অ', এইটো মাৰি দিছিলে মানে বেয়া টো হ'ল তাৰ মানে কিব ব্লেক
ক খবৰটো, উম।
অ', ব্লেকমেইলৰ কিবা কেছ আছিল বোলে, সেইকাৰণে মানে তাৰ সেইটো হ'ল। ঝৰ্ণাাটো কিন্তু ভাল আছে, বহুত মানুহবোৰ আহে পিকনিক চিকনিক খাব কাৰণে। এনে ঘূৰিব কাৰনে জগতো ধুনীয়া বাৰু।
অ', এইটো হয়। জেগাটো ভাল হয়, মানে তাতে দুটা আছে এটা তলত আছে, আৰু এটা ওপৰত। একদম ওপৰত যাব লাগে, আমি ওপৰতো গৈছিলো।
অ', অ'। ওপৰতো আছে অ', ওপৰতো তাতে ওপৰত অলপ ওপৰত গ'লে কে ম্প আছে ডাঙৰ কেম্প আছে, ফৰেষ্টৰ কেম্প আছে।
এটা দিয়ে।
উম, বতাহো ধুনীয়া আৰু জংঘলৰ মাজত একদম নেচাৰেল ৱাটাৰ ফ'ল, সেইবোৰ ভাল লাগে।
জংঘলৰ একদম মাজত এটা পুখুৰী টাইপ আছে বঢ়িয়া।
অ', অ', তা তলৰটোত তাতে মানে তাতে মানে এজন মানুহ ডুবিও মৰিছিল তিনিজন মানুহ ডুবি মৰিছে।
উম সেইটোৱে, সাঁতুৰিব নাজানিলেতো হ'ব আৰু ডুবিবৈ।
অ', পানী বেছি নাই, কিন্তু ডুবি মৰিছে মানে বহুতে হিট। তো ন ৰিস্কি ন সেইবোৰত।
অ'।
যাব নালাগে তেনেকুৱাতে দুৰ জেগাত, এনেও ঝৰ্ণা টাইপৰ তাতে যাইকে গা চা ধুব কাৰনে ভাল। মই লাষ্ট টাইম তোমাৰ সেইপিনি গৈছিলো, এই তোমাৰ অ', জালুকবাৰী পিনে আছে এটা ঝৰ্না। অ', তাতে গৈছিলো লগ-লগৰ কেইতাৰ লগত হ' ঝৰ্ণা গৈছিলো। তাতে মানে ঠাণ্ডা পেপচি তাৰপিছত চিপছ টিপছ লৈ গৈছিলো। পেপচি আৰু চিপছ টিপছৰ লগত আমি তাতে পাৰ্টি কৰিলো পেপচিটোৰ লগত আৰু খাইকে আমি অ' গৰম দিনতে অ' ঝৰ্ণাত। ফটো ছটো উঠালো ওপৰত।
ই ক'ত বা?
অ' আৰু এবাৰ যাম বুলি ভাবিছো, এইটো জৰা বাটত এটা ঝৰ্ণা আছে? তাতে যাম বুলি ভাবিছো, ওচৰত তে পৰে ন, আমাৰ ইয়াত
হুম?
তুমি যোনটো ক'লা সেইটো একদম সৰু। সেইকাৰণে ইমান ভাল নালাগে। উম
আমাৰ ইয়াতে চব আছে মানে ইমান ইয়ে নহয় মানে, সৰু সৰু ঝৰ্ণা।
এটা আৰু এটা ঝৰ্ণা আছে বহুত ডাঙৰ ঝৰ্ণা আমি জাইগে গা ধুইছিলো।
অ'।
চফা পানী নক'বা এই হে তোমাৰ লাষ্ট টাইম টোৰ ৰিজাল্ট আহ তেইছত গৈছিলোঁ, মই মোৰ ফ্ৰেণ্ডবিলাক চবে গৈছিলো, অ গৈ কি মানে একদম পাহ পাহাৰৰ ওপৰত তোমাৰ ঝৰ্ণা, ইমান চাফা পানী। আৰু ইমান দুৱা এই আমাকো ছুইমিং সাঁতুৰিব আহে চুইমিং কৰিব আহে। আমি পুৰা চুইমিং কৰিলো, কেইটামান লগ গৈছিলে সিহত
সেইটোয়ে আৰু এইটোয়ে ক'লো আৰু সাঁতুৰিব জানিলে ভাল লাগে মানে একদম।
হ হ, সাটোৰিচুও জাপ মাৰিলো পানীত ওপৰৰ পৰাই ই খুবে বেলেগ মজা। ওপৰৰ পৰা মানে ঝাপ মাৰা ঋপ মাৰা পুৰা ধুনীয়া প্লেচ। আম চাম লৈ গৈছিল আম চাম কাটি পুৰা খাইছোঁ জলা, এই ঢেৰ মানুহ যে ঢেৰ।
অ।
এইটো অমট্রুংত।
অ।
কমট্ৰুং বুলি আছে, এই ভাল লাগে যিহেতু একদম ভাল। গৈ থাকো কেতিয়াবা লগ হতৰ লগত, অমট্ৰুং বুলি আছে অমট্রুং।
নাম শুনা নাই কিন্তু।
ওম তুম তোমাৰ বৰ্ণিৰ পৰা বৰ্ণি চাৰিআলি যাব লাগে বৰ্ণিৰ পৰা পেট পেট্ৰল পাম্পৰ পৰা ৰাইট চাইডে গৈ থাকিব লাগে, তোমাৰ তাৰ পৰাৰা বৰণিৰ পৰা পেট্ৰল পম্পৰ পৰা এনে ছয় কিলোমিটাৰ মান যাব লাগে ছয় কিলোমিটাৰ, আজিতো মেঘলৈ ছাইড পৰে, সেইকাৰণে বহুত ধুনীয়া। ধুনীয়া ৱাটাৰ ফল আছে। সেইকাৰনে ভাল লাগে এইপিননে ৱাটাৰ ফল দেখিলে।
উম।
তুমি এনেই ক'ত ক'ত ৱাটাৰফলত গৈছা?
ৱাতাৰফলটো ক'ব গ'লে এনেকুৱা ইমান যোৱা নাই, চাওঁ এইটো কি কয় এই ইয়াতে বিকুতি তাৰপিছত এইফালে কি কৈ গৈছিলো দুটাই গৈছিলো ইমান যোৱা নাই আৰু।
হয় নেকি আম। এইটো আৰু তোমাৰ ৱাটাৰ ফল বোৰ নতুন নতুন ৱাটাৰ ফলবোৰ আছে। সেইবোৰতো যাব মন যায় মোক।
আৰু সেইটো কি বোলে তোমাৰ আছে আ, এটা ছেট তোমাৰ তাতে আছে, গড় ভাঙা বুলি সেইটোও ফেমাছ ৱাটাৰফল। গৰ ভাঙাত দ ইউটিউব বহুত চালো মানে যাব কাৰণে একদিন মই গ'লো।
অ মানে আকৌ অনলাইন চাই লৈছা কেনেকুৱা জাগাটো।
অ বত্ৰিচ কিলোমিটাৰ বোলে গৈছো গৈছো গৈছো আধা ৰাস্তা পা
দূৰ আছে?
ষল্লষোল্ল কিলোমিটাৰ গ'লো তাৰপিছত ভাগৰ লাগিল জাগাটো। পূৰা গোল গোল গোল গোল এই নাযাও বুলি ঘূৰি আহী। খোজকাঢ়ি নহয় গাড়ী লৈকে যাব পাৰি তাতে।
অ অ যাব পাৰি তাতে গাড়ী লৈ।
আহ, লোখৰাৰ পৰা তোমাৰ আহ কিমান আহ বত্ৰিশ কিলোমিটাৰ বাইকে দি গ'লো। এক ঘন্টা দেৰ ঘন্টা মান গলো, মানে ইভিনিং কেবত গৈছিলো আমি এটা মানত বাজাত। আহ, তেতিয়া মানে আহোতে আকৌ গৈ কি আহিব লাগে ৰাতি বোলে হাতী ওলাই। সেইকাৰণে আকৌ ঘূৰি আহিলোঁ। যোৱা নাই তিনটা বাজিছে। তাতে গৰ্ভাঙত যাম বুলি ভাবিছো, গৰভঙাত গ'লে মানে ভাল হ'ব মানে চিনাকি ৰাস্তা চিধা যাব পাৰি। এটাই-এটাই প্ৰব্লেম হয় যিহেটো তাতে মানে বহুত সেইটো আছে।
অ', কি বুলি জংঘল আছে, জংঘলৰ মাজেদি ৰাস্তা। অলপ ভয় লাগে মানে, কেতিয়াবা বাঘ হ বাঘ হাতী ওলাই গলে
অ'।
এনেকুৱা জংঘলৰ ৰাস্তটো ৰিস্কি হয় ন ইমান ৰিষ্ক লব নোৱাৰি। আমি সাতজন গৈছিলো। তাৰপিছত তাৰ পৰা ঘূৰি আহি অ', বেলেগ জাত ঘূৰিব গলো আমি, এইটো তোমাৰ এটা টেম্পলত গ'লো তোমাৰ, উ তোমাৰ টেম্পল কি বুদ্ধ টেম্পেলত গ'লোঁ, তাতে ফুুৰিকে তোমাৰ আহ, আহোতে আমাৰ বাজিছিলে তিনিটামান বাজিছে। তাতে ঘূৰিকে আহোঁতে তিনিটা বাজিল আকৌ তাৰপিছত বুদ্ধ টেম্পল গ'লোঁ। তাতে ঘূৰিলো, তাতে ঘূৰা তোমাৰ ঘুৰুতে ঘুৰুতে অ', আহিলো আৰু দেৰি হল। আহোতে মানে, কিন্তু মই আৰু ঘুৰিব মন আছে ভৱিষ্যত আৰু ক'ত ক'ত ঘূৰিব যাওঁ পিছত আৰু ক'ত ঘুৰিব যাম ভাবো আৰু এনে তোমাৰ কেনেকুৱা জাগাত যাব মন আছে?
যাবতো এনেকুৱা ইমান নগলেও নাই ইমান ইয়া নাই।
হয় নেকি অ', দিয়া ঠিক আছে ইয়াৰ বিষয় পিছত ভালকে কথা পাতিম দিয়া। দিয়া ঠিক আছে, ধন্যবাদ।